বনক ক
এই, অলপ ৰাস্তাৰ ফান ওলাই আহিছিলো।
অ, গৰমৰ ল, যাব পৰা হৈছা।
এই, এতিয়া মানে অলপ ৰ'দটো অলপ কমি, কমি আছে এতিয়া। আবেলি পৰিস্থি যে, সেইকাৰণে অলপ, অলপ বেলিটো মানে অলপ নামি আছে।
অ, চানস্ক, চানস্কিন লগাই যাবা বুজিছা নহ'লে পুৰা মানে গা, হেৰি হৈ যায় আৰু।
অ, এই, মই ভাবি আছো যে, এই গৰম যি গৰম দি আছে, চানস্ক্ৰিন এটা কিনিব লাগিব।
উম, নহলে মানে মোৰ আছে বাৰু এ, মোৰ নিজু সে অ কৈছে ময়ো দি দিব লাগিব। একেলগে দি দিম দিয়া, তোমাক যদি লাগে।
অ, অৰ্ডাৰ, তুমি অৰ্ডাৰ দিয়া ন, দোকানৰ পৰা আনা।
মই অৰ্ডাৰ দি আনিম। তোমাক লিংকটো দি দিম নে, কি কোৱা।
অ, তুমি মোক লংক, লিংকটো দি দিবা। অ, লিংকটো দি দিবা তেতিয়া মই অৰ্ডাৰটো দি দিম।
আহ
এনে সেইটো ল, এ, অ, সেইটো ল, বেলেগ কিবা প্ৰ্লেম নহয় মুখত ন।
তোমাৰ মানে কি হব জানা তুমি নামটো লগাই থিললে মানে ৰ'তটো পৰি কৰি থাকিলে, তোৰ মুখখন অলপানে কোলা, কোলা লাগিব।
অ, সেইটো জানো কিলেগতো কিবা অসুবিধা নহয়।
এ, নাই, নাই, মই তোমাক ভাল কোম্পানী এটা হেৰি দিম সেইটোৰ পৰা তুমি কিনিবা তেতিয়া একো কম্লেই নহয়, যোনটো মে, মই লগাই থাকো।
অ'।
যিহেত ম, দেখিছে আজিলৈ ম, মুখ এক প্ৰ্লেমে দেখাটো নি
অ, সেইটো কাৰণেইেতো মই ভাল, ভাল বুলি ভাল খিনি লগাব লাগিব।
অ, এনেই তুমি যদি কিবা লগাই দিয়া মানে আমাৰ লগা এটাই লগাইছিলে বুইছা তেনেকুৱা এটা। মুখত মানে পুৰা মানে পিম্পল হৈ গৈছিলে মানে সেইটো।
সেইকাৰণে তো, ভয় লাগে। অ', সেইকাৰণে ভয় লাগে বেলেগ কিবা কিবি লগাই দিলে আকৌ মুখত কিবা হৈ যাব।
উম, সেইটোৱে যিহেতু মুখনে মানে বিছ বিচাই আজিকালি।
আহ।
তাৰ কাৰণে মানে হেৰি হয় আৰু। এনেই পিছে ইণ্টাৰণশ্বিপ কেনেকুৱা চলি আছে তোমাৰ?
ইণ্টাৰ্ণশ্বিপ চলিছে ঠিক ঠাক। মানে আমি পঞ্চায়ত মই পঞ্চায়তত কৰি আছো যে। অহা যোৱা আহ গাঁও পঞ্চায়তত হৈছো সেইকাৰণে অহা যোৱাত ইমান অসুবিধা নহয়। ঘৰৰ ওচৰতে আৰু ৰিপৰ্টখিনি এতিয়াও মই বনোৱা নাই মানে। গৈ আছো আৰু কাম খিনি অলপ অলপ কৰি আছো ফটোখিনি মাৰি আছো ৰিপৰ্টখিনি বনাম একেলগে বনাম চব।
অ', মই শুনিছিলো মানে এইটো যে তুমি যদি ইণ্টাৰ্শ্বিপটো নকৰা তেতিয়াহ'লে তোমাৰ বোলে ফিফ চছেমৰ ৰিজাল্টো নোলায় হয় নে নহয়।
অ', ফিফ চেমৰ ৰিজাল্টো নোলায় তাৰ পিছত আকৌ তোমাৰ ইটাৰশ্বিপ এতিয়া নকৰিলে তোমাৰ ইণ্টাৰিপ পিত কৰিবই লাগিব এইটো কম্পালচৰি।
কম্পালচৰি মানে তেনেকুৱা নহওঁক পৰিস্থিতি মানে কৰিবই লাগিব।
অ', তুমি এতিয়া নকৰিলে যোৱা অহা বছৰ যে অহা বছৰ লৈ কৰিব লাগিব।
অ', তাতকৈ ভাল এইবছৰে কৰি থোৱা এই মানে যোনটো এইবছৰ কাম এইবছৰ যদি
অ', তেতিয়া হ'লে
অ', এইবছৰ কামটো যয়া এইবছৰতে সমাপ্ত কৰি থ'ব পাৰা নিজৰ টাইম এটা বাচি থাকিব।
অ', সেইকাৰণে এইটো ছবি মানে লগে লগে কৰিয়ে লয়।
আৰু মই শুনছো এইটো মানে একমাহ নহয় বোলে এইটো এশ বিশ ঘন্টা নে কিমান কৰিব লাগে হয়?
অ', সেইটো এশ বিশ ঘণ্টা এইটো একমাহৰ একমাহে লাগিয়ে যায়। এশ বিশ ঘণ্টাত এতি তুমি চোৱা এশ বিশ ঘণ্টাম তোমাৰ তিন দিন যদি কৰা চাৰি ঘন্টাকে কৰিলে তিন দিনত এশ বিশ ঘণ্টা হয়। চাৰি ঘন্টাতকে বেছি কৰিলে মানে অলপ বহুত প্ৰব্লেম হৈ যায় মানে অসুবিধা হয় আৰু।
আমাৰ মোৰ লগৰজনে কৰি আছে বুজিছা তেওঁ মানে পোন্ধৰ দিনতে শেষ হৈ যাব বা চাগে। এই কোৱাচোন।
অ', ক'ত কৰি আছে?
এ মানে মই যত মানে হেৰি কৰি আছো কাম কৰি আছো এই ইলেক্ট্ৰিক আদানী স্মাৰ্ট মিটাৰত।
অহ অহ।
তাত তেওঁ মানে ইণ্টাৰ্ণশ্বিপটো কৰি আছে মোৰ লগতে।
অ', আদানি হেৰি তোমাৰ লগত মানে মিটাৰৰ কাম চাম সেইবিলাকত নেকি?
নহয় মানে তেওঁ কি কৰে অফিচত ধৰ হেৰি চাৰ্ভে তাৰ্ভে কৰা।
অ', অ', মিটাৰ চিটাৰ কিমান অ' কিমান লগাইছে কিমান কি নাই।
অ', অ', তেনেকুৱাই মানে তেওঁ এদিনৰ আঠ ঘন্টাকৈ কৰি আছে তেওঁ। পোন্ধৰ দিন মানতে শেষ হৈ যাব বুলি কৈছিলে মোক।
অ', এদিনা এদিনা আঠ ঘণ্টা কৰিলেতো পোন্ধৰ দিন শেষ হ'বই।
উম।
মই তোমাৰ এদিনত পাঁচ ঘন্টা মান অ' মই মানে দেওবাৰে নকৰো যে। সেইকাৰণে এদিন পাঁচ ঘন্টা মান হৈ হৈ আছে মোৰ।
আজি কৰিলা নে নাই? কেইটা বজাৰ পৰা কেইটা
মই তোমাৰ যাওঁ এই কেতিয়াবা ন দহ তাত যাওঁ কেতিয়াবা অলপ দেৰি হ'লে দেৰিকে আহো সোনকালে গলে সোনকালে আহো।
অ', এনেই কাইলৈও কেইটামানত যাবা তুমি? অ', মইনো বাৰুতে কাইলৈ মোৰো কাম আছে এইটো। কাম আমি আবেলিহে কৰিব পাৰিম বুজিছা মানে ৰাতি সন্ধিয়া মানে।
তেতিয়াহ'লে এইটো টাইমতে কৰিম।
মানে নহয় এইটো কোৱা নাই শুনা, মই কৈছো কি মোৰ আদানী স্মাৰট মিটাৰ লগাব আছেটো মানে কাইলৈ নটিচ দি মানুহ বিলাকৰ মিটাৰ খিনি লগাব লাগিব। সেইকাৰণে কাইলৈ মানে আজি গৰমটো কাৰণে আৰু মোৰ গাটো অকণ ভাল নহয় যে। সেইকাৰণে মানে চুটি লৈছিলো ছাৰক কৈ।
অ অ গম পাইছো।
হ'ল চুটিৱা লোৱা কাৰণে। মই শনিবাৰে যোৱা নাছিলো, শনিবাৰে এই বৰদোৱা গৈ তোমাক কৈছিলোৱে।
অ কৈছিলা অ।
এ লগৰ ফেমিলি লগত মানে চাই আহিলো আৰু নোযোৱা জেগা যে।
অহ, অহ।
উম। তাত গলো, তাত চাই আহিলো গৈ। যি গৰম দিছে বুজিছা, আ মানে খাল ভৰি খোজ কৰিবলগীয়া হৈছে।
অ, পৰা গৰম ন।
মানে ভৰি পুৰি গৈছে।
অ পুৰিব, ইমান ৰ'দ দিছে, চল্লিশ ডিগ্ৰী মান মাৰি দিছে চাগে।
মানে টাইলছ মানে কি হৈ গৈছে জুই নিচিনা হৈ গৈছে মানে গৰম টাৱাৰ নিচিনা হৈ গৈছে টাইলছ খিনি।
অ।
আৰু ধুতি পিন্ধিব লগীয়া হৈছে, যি মানে হেৰি হৈছে নহয় আমাৰ। হ ধুতিখন মানে হেৰি ধুতি পিন্ধিলে আপত্তি নাই মানে, এতিয়া যি ধুতিখন পিন্ধিছো আকৌ গৰমত মানে পাক খাই আছে ভৰিত।
উম।
সেইকাৰণে মানে। আমি কেইজন গৈছিলো বুলি কব গলে, মই গৈছো মোৰ লগৰ দুজন গৈছে আৰু লগৰীয়া দুজনী লগৰ দুজনী নহয় মান লগৰ এজনী আৰু তাই ভণ্টি গৈছে,
উম।
আৰু লগৰীয়াজনী মানে দিছিলে মাক আৰু জে ঠায় গৈছে আৰু মানে, হাজবেণ্ড কেইজন গৈছে৷
অ অ, আচ্চা।
তেনেকে গৈছো আৰু।
উ ঠিকেই আছে, মাজে মাজে যাব লাগে৷
অ মানে সেইটো জেগা মানে, বহুত মানে ধুনীয়া বনাইছে৷
অ' নতুনকে, অ' নতুনকে বনাইছে, অ' নতুনকে বনাইছে এইটো মই যোৱা নাই ফটো-চটো চাইছিলো৷
অ' তাৰ ভিতৰত যাবলৈ কিন্তু ধুতি পিন্ধিবই লাগিব। সেইটো
অ' অ' এইটো অ' গম পাইছো অ' সিদিনা এই নিউজ এটাত চাইছিলো সেইটো কম্পালচৰি কৰিছে৷
অ' আমাৰ লগৰ এজন মানে আগতে গম পোৱা নাছিলে, গৈছিলে ধূটি নিপিন্ধিলে কাৰণে গেটতে বহাই থৈছে আৰু মানে বাপেক ভিতৰত গৈ পেলাই ফুট যাব নিদিয়ে মানে, কিন্তু ধুনীয়া বনাইছে বুলি কৈছো নহয় মই, মূৰ্তি এই চাবানে মানে যোনবিলাক খুল আছে খুল, তালৰ হেৰি নাও মানে মানে, যোনটো মানে ভগৱানে সেই অৱতাৰ লৈছিলে গোটেইখিনিত মানে কি ধুনীয়াকে বনাই থোৱা আছে৷
অ' ফটো খিনি চাইছো বাৰু মই৷
উম৷ গোটেইখিনি ফটো দিয়া নাই মানে অলপ মানে ফটো খিনি বেয়াও আহি আছিলে যে সেইকাৰণে ফটো নিদিলো আৰু গোটেইখিনি এখনেই ভাল লাগিল দে লগৰটোৰ লগত
নাই বেলেগ-বেলেগ ফটো চাইছিলো মই মানে, বেলেগৰ ফটো যে, বেলেগৰ ফটো চাইছিলো৷
অ' বেলেগৰ ফটো মোৰ লগৰ কেইজনৰ ফটো চাইছিলা চাগে ন' তুমি?
অ' অ'।
মউ মাজতে ফটো মানে তাৰ পৰা আমি আহিছিলো ছটা মানত ওলাইছো, মানে আমি মানে তালে গ'লে একো খাই নাযাওতো।
অ'।
খোৱা নাই কাৰণে মানে আমি হোটেল এখনত ৰখি ভাত, ভাত আৰু তেনেকে কিবা কিবি খাওঁতে মানে দেৰি হ'ল আৰু এঘণ্টামান। আকৌ কাউণ্টাৰ গ'ল।
অ'।
তাৰ পৰা আহোতে তেনেকে মানে নটা মানেই বাজিছে আৰু।
অ'।
ই ক'বাত সেইদিনাখন নটা বজাত আহি পেলাই মানে, লাইটটোও গুচি গ'ল৷
অ'।
যি গৰম লাগিছে নহয়৷
অ', বেছি গৰম দিলে, বেছি গৰম দিলে যে টোপনিও নাহে৷
তাত মানে গোটেই গৰম ডালত ঘূৰি ঘুৰি আহি পেলাই মই ভাবিছিলোঁ ঘৰত আহি পেলাই ধুনীয়াকে গাটো ধুই শুম, অ', চাইছোঁ লাইটোও নাই৷ এফালে মটৰো চলাব পৰা নাই গা ধুবলৈ পানীৰ কাৰণে৷
মইতো এই দিনত যদি, দিনত যদি লাইন কাটে তেতিয়াহ'লে মই মানে এই পথাৰত বহি থাকোঁ গছৰ তলত।
অ', সেইটো মানে বহি থাকোঁ, আমাৰ ফালে চেগুন গছৰ বাৰী এখন আছেতোঁ।
অ', আমাৰ, আমাৰ তাত আছে, তোমাৰ জাম গছৰ তলত, জাম গছ এটা আছে তাৰ তলত। চ, সদায় মানে বতাহ আহিয়ে থাকে৷
অ', আমাৰ মানে ঘৰৰ পিছফালেই আছে মানে আজি এতিয়া গছ কেইজোপা মানো কাটি দিছে।
উম,
মানে এতিয়া ধুনীয়াকৈ বতাহবিলাক মাৰি থাকেতো, ধুনীয়া লাগে বহি পেলাই, আমাৰ গোটেই ওচৰ চুবুৰীয়া আহি পেলাই মানে ইয়াতে বহেহি। আৰু।
অ', এই গছবোৰো নাকাতিবা, ইমান গৰমত গছ তছ কাটি দিলে যে, তুমি ৰদত
উম, এ নাই, নাই আমাৰ আমি কটা নাই নহ মানে আমাৰ এইটো মেৰটো বেলেগটো মালিকেহে কাটিছে।
অ', অ', বেলেগৰ নহ।
অ', কি কথা ভাবাচোন, যোনজোপা গছৰ তললে মানুহে চাহ ল'ব যায়, সেইজোপাকে কাটি পেলাই ন।
অ', সেইটোৱেতো এইটো যিটোও মানুহে নুবুজে।
উম', তাকো গৰম, গৰম বুলি চে হেৰি কৰি থাকিব। গৰমটোতো সেই গছ থাকিলেটো আগতে ইমান আমা আমাৰ ককাদিনতটো গৰম নাছিলে, গছ কিমান থাকোঁতে।
অ', আমাৰ ফালেও তোমাৰ মেইন ৰোড তুযে চাইছিলা তুমি অ', মেইন ৰাস্তাটো যে চাইছিলা তুমি পকা। সেই ৰাস্তাৰ কাষত যে ইমান ডাঙৰ, ডাঙৰ। অ', আগতে যে ইমান ডাঙৰ, ডাঙৰ গছ আছিলে তে এতিয়া মানে চাহ আছিলে গৰমোও নালাগিছিলে, এতিয়া মানে চব কাটি কেনে নতুনকৈ আৰু এটা ৰাস্তা বনাই। তাতে চব কাটি দিছে।
সেইয়াই উন্নতিৰ নামত গছ বিলাক কাটিছে, এতিয়া গৰমত মানুহ বিলাক থাকিব নোৱাৰা হৈছে।
অ', এতিয়া গৰমটো বাঢ়ি আছে।
গৰমটো বাঢ়িবই, যেতিয়া গছ নাথাকে গমটো কলৈ ই ক'ৰ পৰা হেৰি আমাক হেৰি দিব, বতাহ অকণো নিদিব। উম, এনেকুৱা বিলাক কথাই আৰু।
সেইকাৰণে গছ কাটিলেও মানে কটাতটো ইমান অসুবিধা নহয়, কিন্তু কাটিলে মানে লগে, লগে ৰুই দিব লাগে ৰুই কেনে তাক যত্ন-তত্ন কৰিব লাগে।
এইটো কোৱা কথা বুজিচা, এতিয়া তুমি যদি ডাঙৰ গছজোপা কাটি দিয়া আকৌ পুলি এটা তুমি দহজোপা পুলিও লগোৱা, সেইজোপা যদি ভালকৈ ৰখা হয়, এতিয়াও দহ পোন্ধৰ বছৰ লাগিবই। তুই জোপা গৈ আগৰ সমান হ'বলৈ, এইটোয়ে তেনেকুৱা কিন্তু আমা সেইফালে এক বাহিৰৰ দেশত ভাল কৰে, গছ বিলাক নাকাতে নহয় গম পোৱা নে নাই? গছবিলাক উঠাই নি আকৌ বেলেগ জাগাত ৰুই দিয়ে, সেইটো কাম কিন্তু ভাল কৰে হয় নে নহয়?
অ', সেইটো ভাল কৰে অ', সেইটো, সেইটো চিষ্টেম আমাৰ ইয়াতো আহিব লাগে। অ, তেতিয়া গছবোৰ নাকাটি কেনে উন্নতি হৈ যাব, এইফালে গছ টোও বাচি যাব
এইটো কথাই মই ভাবো গছ এজোপা কাটি যদি গছ পুলি ৰোৱাৰ কথা কয়, সেইটো কি মানে কিহৰ ওপৰত সেই মানে বুদ্ধিটোক কি লগায়, সেইটো মানে মই গম নাপাওঁ।
সেইটোৱেটো
উম, এজোপা গছ দা, এজোপা গছ দা অঁ বোলো কমো পাঁচ বছৰটো লাগিবই।
পাঁচ বছৰটোত পাঁচ বছৰ হলে অলপমানহে ডাঙৰ হ'ব বেছি মানে যিবিলাক ডাঙৰ ডাঙৰ গছ আছে অ, অ পোন্ধৰ কম কমেও পোন্ধৰ বছৰ লাগিবই।
আমাৰ এজোপা গছ আছে জানা, আমাৰ আজু ককা দিনৰ পৰাই সেইজোপা গছ আছে। তাত মানে ডাঙৰ আহত এজোপা আছে। মানে কমৌ সেইজোপা মানে এশ বছৰ ওপৰ হৈছে।
অহ,
ইমান পুৰণা গছ সেইজোপা, কিন্তু আজিলৈকে সেইজোপা কোনো কৰা নাই এই মাজতে থাল কেইটামান কাটি দিছিলে। হেৰি বহাবলৈ ট্ৰানঞ্চফৰ্মাৰ বহাবলৈ এতিয়া কটা নাই মানে ঘূৰি চপাই।
অ সেইকাৰণে পুৰণা গছবোৰ কাটিব নালাগে।
উম, কিন্তু কি কবা এইবিলাক মানে উঠাবলৈ মানে ইমান হেৰি আমাৰ টেকনলজিটো উন্নত নহয় যে।
অহ, সেইটোৱেটো আমিতো একো কৰিব নোৱাৰি ন?
গোটেই হোৱা হেতেন মানে উঠাই লগালে হেতেন, আমাৰ এইফালে লগাইছিলে বোলে তেনেকে উঠাই পেলাই।
ক'ত?
এই মই শুনিছিলো মাজতে মানে এনেকে গছবিলাক উঠাই পেলাই ক'ৰবাত লগাইছিলেগৈ। কিন্তু, এজোপা এজোপাও বচ এজোপাও বচাব নোৱাৰিলে গম পাইছা।
অ সেইটোয়ে চাগে কিবা হেৰি চাগে নাই ভাল প্ৰযুক্তি তযুক্তি নাই চাগে। অ সেইকাৰণে নহ'লে বাহিৰা দেশতটো অ, বাহিৰৰ দেশতটো ইমান উন্নত প্ৰযুক্তি।
অ, তাৰ কাৰণেতো হেৰি ধুনীয়াকে লৈ গৈ ৰুই দিয়ে বাচিও যায় সেইফালে গছবিলাক।
আমাৰ এইফালে কিয় নাবাচে মানে গম নাপাও এইটো কথা।
আৰু আমাৰ ইয়াতে তোমাৰ এই গৰমৰ আৰু এটা মেইন কাৰণটো হল মানহ মানুহ যে বহুত বেছি হৈ গৈছে সেইকাৰণে।
অ, জনসংখ্যা বাঢ়ি গৈছে কি কবা।
অ, এতিয়া তুমি চাবা গাঁৱত যিমান গৰম গাঁৱতকে কিন্তু টাউনত বেছি গৰম। কাৰণ
এই এইটো নহয় চোৱা আমাৰ এইকাৰণে যিমান গম লাগি আছে আমাৰ এইটো জেগাত আমি সেইদিনাখন নিজে গম পাইছো মানে স্পৰ্টিং পিন্ধি গৈ আছিলো টাউনৰ ফালে এইফালে মানে শিঙীয়া দলং আমাৰ মানে এটা জেগা আছে হে তাৰ পৰা মানে এনে কুৱা গৰম লাগিছে ভাবিছো আমি কত আহি গলো এইটো।
সেইটোৱেটো কৈছো যত মানে মানুহ বেছি থাকে তাত এনেই গৰমতো লাগি থাকে।
মানে গাড়ী চলাই চলাই গৈ আছো মানে, মানে গৰম হাৱাটো এনেকুৱাকে গাত লাগি গৈছে আমি সেইটো জেগা পোৱাৰ লগে লগে তমি আমাৰ ঘৰ ফালেটো ইমান ঠাণ্ডা এইফালে ইমান গৰম।
অ,
সেইটো কেনেকে সম্ভৱ?
সেইটোৱেইতো,
সেইফালে মানে টাউনৰ ফালে আমাৰ মানুহটো বেছি আছেটো। তাৰ কাৰণে এনেকুৱা হৈ আছে নেকি নে কি কোৱা?
সেইটো কাৰণেতো তাৰ বাবে চব মানুহ